শুনিছানে?
অঁ শুনিছোঁ।
কি কৰি আছা?
এই এনেই আছিলোঁ। তুমি কি কৰিছা?
এনেই আছো। বাকী ৰাতিপুৱাৰ নাস্তা হ'ল?
নাই নাই হোৱা নাই এতিয়ালৈকে। তোমাৰ হ'ল?
অঁ হ'ল হ'ল।
অঁ
বাকী এতিয়াতো গৰম বন্ধই দিছে বাকী, প্লেনিং কি পিছে?
বাকী প্লেনিং মানে, আহ মিজোৰাম যোৱাৰ প্লেন মানে হেৰিত এটা আছে আৰু যাম বুলি ভাবিছোঁ, গৰম বন্ধ হিচাপে
অঁ, মোৰ বিশেষকৈ একো প্লেন নাই।
উম
বাকী এনে ঘৰক কি কৰি আছা? মানে দিনটো মানে গৰম বন্ধ কেইদিন?
অঁ ঘৰত মানে এই আৰু পঢ়া শুনা সেইবোৰেই কৰি আছোঁ আৰু, একো একো বিশেষ এনেকুৱা কৰিবলগীয়াটো নায়েই।
উম অ
উম। তোমাৰ?
মোৰো বিশেষকৈ একো মানে পঢ়া শুনাবিলাকেই বেলেগ একো নাই।
হু হু
বাকী আহ
তোমাৰ মানে চচিয়েল মিডিয়াত কিবা মানে কৰা নেকি? মানে চ ৰিলচ কনোৱাই হওক
অন ৰিলচ মানে বনোৱাটো নাযায়, কিন্তু চোৱা যায় বিশেষকৈ
চোৱা যায়?
উম তো সেইটো অলপ কেতিয়াবা অলপ অসুবিধা হয় বাৰু মানে, অসুবিধা যেন লাগেই বাৰু কেতিয়াবা বেছি মানে ৰিলচ চাই থাকিলে সেইটোতে মানে চাই থকা যায়। ত' বহুত মানে সময় নষ্ট হৈ যায় আৰু চাই থাকিলে। তেতিয়া মানে চোৱাৰ পাছত মানে, উম, মানে চাই থাকিলে এনেকুৱা লাগে চাই থকাৰ পিছত মানে এনেকুৱা লাগে যে এনেই তাই সময়খিনি বৰবাদ কৰিলো সেইখিনি সময়খিনি ম কিবা বেলেগ কামত লগালেও মানে কাম ভাল আছিলে বুলি।
অ মোৰ হিচাপত মানে ৰিলচটো চাব লাগে বাৰু বাত এটা স্পেচিফিক টাইমৰ বাবে
উম উম
নাই তুমি যদি বা ফ্ৰী আছা তেতিয়া চাব লাগে আৰু আৰু কাম নাই বেলেগ।
অ হয় বাৰু। অ কিন্তু আমাৰ মানে আমি এতিয়া ইমান হেৰি হৈ গৈছোঁ মানে ৰিলচ চাওঁতে চাওঁতে ইমান অবচেছ হৈ গৈছোঁ যে উম এম আম আমি এতিয়া এইদি থাকিব নোৱাৰোঁ আৰু সেনেকুৱা হৈ গৈছে মানে এইটো বস্তুটো আমাৰ নিজৰ কাৰণে বেয়া হৈ গৈছে। ৰিলচ চোৱা বা আ ইনষ্টাগ্ৰামত এনি টাইম থকাটো সেইটোৱে আৰু। সেইটো বহুত আমাৰ কাৰণে আমাৰ নিজৰ কাৰণেও বেয়া ধৰি লোৱা মে এতিয়া যদি কিবা নিজৰ কাৰণে কিবা এটা ভাল এটা বস্তু চাই লওঁ। সেইটোত আমি বে বেছি মানে আমাৰ কাৰণে লাভজনক হ'ব আৰু ধৰি লেই ইউটিউবতে কিবা এটা আমি শিক্ষামূলক কিবা এটা বস্তু এটা চাই ল'লোঁ বা আমাৰ নিজৰ কাৰণে কিবা এটা চাই ল'লোঁ সেইটো কাৰণে আমাৰ সেইটো আমাৰ নিজৰ কাৰণে ভাল হয় কিন্তু আমি এনেই হেৰি ইনষ্টাগ্ৰামটো ওলাই ৰিলস্ক্ৰল কৰি কৰি কৰি আমি নিজৰ সময়খিনিয়ে বত বৰবাদ কৈ দিছে টো আমাৰ কাৰণে একো লাভজনকেই নহয় আমি জাষ্ট নিজৰ আ দব পামেণ্টৰি লিষ্ট কৰিবৰ কাৰণে আমি সেইটো কৰি থাকোঁ।
হয় হয় এতিয়া চাব গ'লে আজি-কালি মানে ল'ৰা ছোৱালীবিলাক কে মানে আ ৰিলছে চাই থাকে আহ বাট মানে খেলা-ধূলা যেনেকে আমি আগতে কৰিছিলো সেইবিলাক নোহোৱা হৈ গৈছে পুৰা।
অ সেইটো হয়। মানে এতিয়া স সময়ো সলনি হৈ গৈছে সেইটো কাৰণে মানে খেলাত ধূলাৰ অ এইটো নো খেলা ধূলাটোও মানে নোহোৱা হৈ গৈছে এতিয়া
আৰু সেইটো কাৰণে তোমাৰ স্বাস্থ্যও বেয়া হয় ল'ৰা ছোৱালীবিলাকৰ।
উম হয় হয় সেইটোতো একদম ক'বলগীয়া কথা দেই একদম ভাল কথা কৈছা তুমি এইটো। মানে আজি-কালি ল'ৰা ছোৱালীবোৰ ঘৰতে থাকে। নিজৰ অ ঘৰতে নিজৰ ফোনটো লৈ বহি থাকে বা নিজৰ টেবলেটটো লৈ বহি দিব ফোন চাই থাকিব সিহঁতক খোৱা লোৱাৰ সময়তো সিহঁতক ফোন লাগিব। সিহঁতে মানে ৰাতি- পোৱা উঠাৰ পৰা হোৱালৈকি সিহঁতে ফোনতে থাকে আজি-কালি মই যিমান দূৰ দেখিছোঁ আৰু ল'ৰা-ছোৱালীখিনি ত' সিহঁতে খেলা-ধূলাৰ প্ৰতি সিহঁতৰ ৰাপ নোহোৱা হৈ গৈছে আৰু এতিয়া লাহেকে আগতে ধৰি লোৱা আ- আম আমি বিদ্যালয়ৰ পৰা আহিয়েই অ ভাত ভাত অকণমান খাই মেলি পিছত আমি খেলা-ধূলাত লাগি গৈছিলোঁ।
হয় হয়।
আমি খেলপথাৰলৈকে দৌৰিছিলোঁ খেলিব- কাৰণে এতিয়া মানে সেই বস্তুটো নাই।
নাই একদমেই নোহোৱা হৈ গৈছে মানে আৰু বাকী মই মানে কওঁ আমাৰ কাষতে মানে আ ল'ৰা আছে মানে সৰু আৰু পাঁচ বছৰ হ'ব বা চাৰি বছৰ হ'ব সিহঁতে তাৰমানানে চোৱাপ- ভাত যদি খুৱাব লাগে মোবাইলতটো দিব লাগিব নহ'লে ভাতেই নাখায়। আমাৰ কেনে আছিল মানে ভয় খুৱাইছিল মানে ভুত আহিব আহ সোপাধৰাই লৈ যাব ধৰি,
উম
বাট এতিয়া সেইটো বস্তু নোহোৱা হৈ পৰিছে মানে আৰু সেইটো কাৰণে আহ ল'ৰা ছোৱালীবোৰৰ ক্ৰিয়েটিভ যোনটো মাইণ্ড আৰু ক্ৰিয়েটিভিটি নোহোৱা হৈ গৈছে।
উম উম উম সেইটো হয় সেইটো হয়। মোবাইলটোৱে মানে বেছিভাগ আমাৰ মাইণ্ড মানে মাইণ্ডৰ গোটেইবোৰ ক্ৰিয়েটিভিটি মানে নাইকিয়া কৰি দিয়ে মানে। এটা সীমিত সি এটা মানে সীমিত হেৰি কৰি দিয়ে আৰু যে ভা মানে ভাবিব ভাবিব পৰা ক্ষমতাটো মানে নোহোৱা কৰে দিয়া মানে কিবা এটা কৰি কৰিব পাৰি যে। সেইটো বস্তু নাইকিয়া কৰি দিছে আৰু। সেইটো কাৰণে আমাৰ এতিয়া ক'ব গ'লে ইমান আহ ভাৰতখনেই ইমান উন্নত নাই হোৱা সেইটো বস্তুৰ কাৰণে যদি আমি মোবাইলৰ পৰা অলপ দূৰত থাকি আমি কিবা এটা ন-নতুন
হয়।
তেতিয়াহে আমাৰ অলপ উন্নতি হ'ব বুলি মই ভাবোঁ আৰু। তুমি কি ভাবা?
আহ মোৰ অ মানে চোৱা মোবাইলটো মানে চাব লাগে বাত কিবা এটা মানে ইফেক্টি কাম কৰিব লাগে, মানে তুমি চোৱা এতিয়া যদি ধৰা এটা মানে একজাম্পল দিওঁ বাৰু এটা ছোৱালী মানে গান গাই খুব ভাল বা ষ্টেজত গাব লাজ কৰে, যদি তাই যদি তোমাৰ ইনষ্টাগ্ৰামত দুটা ৰিল বনাই দিছে দুজন লোকে ভাল কমেণ্টেই কৰিছে তাৰে কনফিডেঞ্চ পাব ন। অ মানে অ মইও গাব পাৰিম, মানুহে মোৰ গান শুনি ভাল পায়। সেনেকে মানে কনফিডেটো পাই উঠি গান গাব পাৰিব। আহ মানে এনে মোৰ হিচাপত মানে এনেকুৱা মানে নিজৰ স্কিলতা দেখাবৰ কাৰণে ব্যৱহাৰ কৰিব লাগে।
ভাল কথা কৈছা তুমিটো সেইটো হয় বাৰু। কিন্তু সেইটো সেইটো নকৰি যে খালী ফোনটো লৈ বহি থাকে সেইটো সেইটোহে বেয়া হৈছে এতিয়া মানে সেইটো বস্তু নিজৰ নেদেখায় মানুহখিনিয়ে ল'ৰা ছোৱালীখিনি সেইটোৱে আৰু মাক দেউতাক ক আজিকালি ইমান এটা নকয়ে যে মানে কৰ বুলি কে মানে ফোনটো পালে মানে ল'ৰা ছোৱালী কিন্তু কাৰণে মাক দেউতাকো নোপোৱা হৈ গৈছে এতিয়া।
এতিয়া চাব যোৱা মাকে কিবা কাম কৰিলে ল'ৰাটোক মোবাইলটো ল'ৰা-ছোৱালী বিলাক মোবাইলটো দি থৈ দিলে, যাতে একো হাল্লা নকৰে আহ সেইটো মানে বেয়া কথা হৈছে, মানে চোৱা মানে সিহঁতৰ মোবাইল থাকিবই নোৱাৰা হৈ গৈছে।
অ অ সেইটোৱে সেইটো সেইটো কথাই মানে মানে আগৰ দিনত ভাবি চোৱা মানে মাক-দেউতাকে কাম কৰিবৰ কাৰণে মানে ল'ৰা-ছোৱালীখিনি মানে লগত লৈ থাকিছিলে মানে তেতিয়া কাম কৰিছিলে। আজিকালি তেতিয়া মানে অলপ অসুবিধাও পাইছিলে বাৰু ল'ৰা-ছোৱালীখিনি যেতিয়া লগত আছিলে তেতিয়া কাম চাম কৰিবৰ কাৰণে। এতিয়া মানে কি হৈছে নিজৰ কামখিনি কৰিবৰ কাৰণে মাক দেউতাকে মোবাইলটো হা হাতত তুলিদিয়ে আৰু তাৰপিছত যেতিয়া নিজৰ মাক দেউতাকৰ কামখিনি কৰিবৰ কাৰণে সুবিধাজনক হয় সেইটো কাৰণে নিজৰ সুবিধাখিনি চাই চোৱাৰ কাৰণে মানে ল'ৰা ছোৱালীৰ মানে ভৱিষ্যতটো অন্ধকাৰ নে ঠেলি দিয়া হয় আৰু মোবাইল
হয় হয় একদম হুম আৰু যদি চাব যাওঁ মানে তুমি এতিয়া চোৱা মানে স্কুলতো মানে কিবা চোৱা এতিয়া হোমৱৰ্ককে দিলে মানে কিবা এটা বস্তুৰ বিষয় লিখিব দিলে আৰু স্কুলত ল'ৰা ছোৱালীবিলাকে গুগলত চাব বা নতুনকৈ চাৰ্ট জি পিটিত চাব তাত সেইটো বস্তু ভাল হোৱা নাই মানে ল'ৰাটোৰ মানে মাইন্দৰ একো মানে থংকিং স্কিলটো নোহোৱা হৈ গৈ এবিলিটিটো মানে অ এনেই হৈছে কি চব বস্তু চাদজিবিটিয়ে হেল্প কৰিব গুগলে হেল্প কৰিব
সেইটো হয় আজিকালি ধৰি লও আমাৰ যিখিনি মানে উচ্চ শিক্ষাৰ ল'ৰা ছোৱালীখিনি সেই খিনিও জিপিতে ইউজ কৰে নিজে মানে কিতাপখন পঢ়ি মেলি না নাচাই আৰু অ পৰীক্ষাৰ আগত মানে চাদজিপিটো মানে খুলিব তাত কৈছনখিনি দিব মানে তাৰপাছত তাৰ পৰা চাই মেলি সেই পৰীক্ষাত লিখিব মানে নিজে মানে আগৰ পৰাই যে কিতাপখন খুলি মেলি চাই পঢ়িব লাগে সেই সিনি মানে মই দেখা নাই মই মানে এতিয়াৰ সময়ত
হয় মানে চোৱা এতিয়া কেনে হৈ গৈছে মানে পৰীক্ষাৰ মানে এক মাহে ধৰা বা দুই সপ্তাহেই ধৰা আগত সিহঁতে মোবাইল চাই থাকিবা টাইম ৱেষ্ট কৰিব নপঢ়ে আৰু পৰীক্ষাৰ এক দুদিন আগত চাৰ্টজিবিটিক কব কি মানে মানে কি কি আহিব পাৰে কিউশ্যন সেইবিলাকৰ মোক কুৱেশনৰ লগত এনচাৰটো দিয়া সেই পঢ়ি পিনে যায়
সেইটোৱে সেইটোৱে আৰু এনেকুৱা কৰিলে মানে নিজৰ জ্ঞানটোৱে মানে অ সীমিত হৈ থাকিব আৰু মানে এদিন পঢ়ি মেলি মেলিয়েটো মানু্হএজনৰ মানে মনত নাথাকে বা অকণমান সময়ৰ কাৰণে বোলে মনত থাকে সেই পৰীক্ষাৰ সময়ত সেইখিনিলৈকে মনত থাকিলে লিখি থৈ আহিলেই বাৰু ঠিকে আছে নিজৰ কাৰণে সেইখিনি কৰিছে কিন্তু যদি মানে আৰু আগলৈকে তেওঁ অ মানে উচ্চ শিক্ষা লব মন আছে তেতিয়াহ'লেতো পঢ়িবই লাগিব নিজেতো পঢ়িবই লাগিব মানে এ আইৰ সহায়
হয় নিজে পঢ়িবই লাগিব একেবাৰে আৰু চোৱা ছাতজিপিটিড অ মানে তোমাৰ ফম পেচ কৰি পিনে অঞ্চাৰ ওলাই পিনে লাভ নাই তোমাৰ নিজৰ ক্ৰিয়েটিভিটিম এটা আঞ্চাৰ বনাব লাগিব আৰু সেইটো তুমাৰ লাইফত
সেইটোৱে সেইটোৱে মানে নিজে যেনে আগতে যেনেকে ধৰি লোৱা আমাৰ আগৰ অ চিনিয়ৰচ বিলাকে যেনেকে নিজে নিজে নোটছ বিলাক বনাইছিলে কিতাপ বোৰ উলিয়াই উল উিয়াই পঢ়ি পঢ়ি যেনেকে আমাক অ কলেজত মেমহঁতে কয় সিহঁতে নিজে নিজে পঢ়ি মেলি নোটছবোৰ ওলাইছিলে এতিয়া আমাৰ কাৰণে এতিয়া বহুত ইজি হৈ গৈছে যে আমি ইণ্টাৰনেট মাৰিলেই পাওঁ বুলি ত সেইটো বস্তুটো কিন্তু অলপ ভালিব লাগে তেতিয়া তেতিয়াৰ সময়ত ইণ্টাৰনেটো নাছিলে ইমান সিহঁতে নিজে পঢ়ি মেলি মানে নট ওলাইছিলে কাৰণে সিহঁতে এতিয়া ইমান মানে ভাল এটা পজিচনত আছে। এতিয়া মানে আমি সেইটো বস্তুটো নকৰোঁ কাৰণে আমি ইয়াতে দিনে দিনে দিনে মানে আম এই আমাৰ মানে বহুত হেৰিটো মানে শিক্ষাটো মানে ডিক্ৰীজ হৈ গৈ আছে।
হয় হয়। বুজিছোঁ বাৰু ঠিকে কৈছা এইটো, এইটো মানে এটো ধ্যান দিব লগা এটা মানে টপিক আৰু।
অ।
ভাল লাগিল তোমাল কথা পানি বহুখিনি কথা শুনি শিকিব পাৰিলো।
হয় দিয়া উম উম উম।